হেল্ল' হেল্ল' অঁ আছোঁ আপুনি?
অ অ নাই ময়ো ঠিকে আছো।
অ' আহ ভাল ভাল তোমাৰ?
আচ্ছা আচ্ছা মোৰো ভাল।
অ',
উম হুম।
ভালকে শুনিছা ন?
অ', শুনি আছো শুনি আছো তুমি শুনিছা?
অ', অ' শুনিছোঁ শুনিছোঁ।
আচ্ছা আচ্ছা এতিয়া কি
এই এনেই বিচনাতে পৰি আছোঁ ভাইটি দুটাক লৈ।
মই এই চেণ্টাৰলৈ গৈছিলো চেণ্টাৰ। পৰা বস্তু কেইটামান আনিলোগে এই ঘৰত মানে কি হয় সপ্তাহৰ বজাৰ। কৰা হয় যে, বজাৰবিলাক নাইকিয়া হৈ গ'লে আকৌ নিজে আনিবগৈ লাগে দিয়াচোন।
অ', কি কি আনিলা?
কি কি মানে বজাৰ আজি বজাৰ আছিলে শুক্ৰবৰীয়া বজাৰ ইয়াতে। সেই বজাৰৰ পৰাই মানে কেঁচা চব্জি অলপ আনিলো এ জিকা। তাৰ পিছত জিকা ভোল পটল ভাত কেৰেলা আকৌ জল কীয়া এনেকে আনিলো আৰু।
দামবোৰ কম নে বেছি?
দাম বোৰ মই কমেই পাইছো দেই কিন্তু মানে পিয়াজৰ দামটো বাৰু বাঢ়িছে এতিয়া আকৌ। পঞ্চাশ টকা কেজি হ'ল আৰু পিয়াজৰ। উম, এই বাকী বিলাকৰ মানে কি। কি মই জিকাৰ দামতটো বহুত কম পালো বাৰু বিশ টকা কেজিকে জিকা দি আছে। তাৰপিছত আকৌ। বিশ টকা কেজিকে হেৰি কিবা অ' ভাত কেৰেলা ত্ৰিশ টকা কেজি।
তাৰ পিছত আকৌ। তেনেকে আৰু জলকীয়াও বহুত খিনি দিছে দচ টকা মানৰ আনিছিলোঁ। আকৌ বেলেগ শাক একো ওলোৱা নাই অকল মূলা শাকহে পালোঁ দচ টকা মুঠিকে।
অ', অ'।
মই বাৰু নাখাওঁ তথাপিতো মানে আমাৰ অ' মোৰ আন্টিয়ে খাই যে ত তেওঁৰ কাৰণে মানে হেৰি মূলা শাক এমুঠি লৈ আহিছোঁ আৰু।
অ', অ', অ', ভালেই কৰিলা।
তেনেকেই আৰু। আৰু ভাইটিলে মানে মেগী, মেগীটো মেইন দিয়াচোন ঘৰত সৰু পোৱালী থাকিলে।
অ', অ'।
উম, উম। আকৌ ডিম প্লেট এটা এনেকে লৈ আহিলোঁ আৰু। ভাত পানী খোৱা হল?
ভাতপানীত খালোঁ অ'।
অ', অ'।
খাই বৈ মেলি এই বিচনাত পৰি আছোঁ।
আচ্ছা-আচ্ছা।
উম হুম।
তুমি ভাত খালা?
খালো-খালো আমি মানে একেবাৰেই খাও ৰাতিপুৱা সময়তে খালো। আজি বিশেষ একো নাছিলে বাৰু সেই ভাত কেৰেলা আলু ভাজি আচাৰ ললো আৰু পাপ পৰ এনেকে খালোঁ আৰু।
অ',
উম'।
তেনেকে খালা?
হয়, হয়।
এই কেতিয়াবা তেনেকে খায়ো ভাল লাগে ন, সদায় মাছ মাংস খাই থকাতকে কেতিয়াবা নৰ্মেলো খাই চাব লাগে উম
উম তাকে মাছ মাংস মানে আমাৰ খোৱাই হৈ আছে মানে পেট চেট ও ভাল হৈ থকা নাই আৰু। ইমান গৰমত মানে এনি টাইম মাছ মাংস খোৱাৰ কাৰণেও ধৰা গা চাব বিলাকো ভাল হৈ থকা নাই।
অ', সেইকাৰণে মাজে মাজে অলপ নৰ্মেল খাব লাগে বইল চইলো খাব লাগে। দালিত নেমু চেপি এনেকেও খাব লাগে।
তাকে-তাকে। মানে কি হৈছে সেই চান্সটোয়ে পোৱা নাই মানে কি হয় পতককে আকৌ মনে গুচি যায় আনিয়ে লোৱা হয় দিয়াচোন এতিয়া। আৰু মানে ওপৰা ওপৰী কে ধৰা লোকেল মুৰ্গী এদিন খাচী এদিন ব্ৰইলাৰ এদিন মাছ এনেকৈ খাই থকা হৈছে।
অ
আজিৰ দিনটো আৰু গেপ পৰিলে আৰু ৰাতিলৈ চাগে আকৌ বনাবই লাগিব।
অ'।
কি হয় জানা? মানে
দিনটো নাখাই এসাঁজ খালে একো নহয় প্ৰ'টিন চৰ্জ এ টাও লাগে ন দেহত
তাকে তাকে উম'। মানে আনিলে মানে বস্তুবিলাক বেছিকে অনা হয় যে একেলগে গোটেইখিনি বনাই দিলে খোৱা মানুহো নাথাকে। তাৰপিছত মানে থৈ দিয়াৰ লগে-লগে আমাৰ এইফালে আকৌ হেৰি এনেই ভল্টেজ বেছি নাথাকে সেইকাৰণে মানে ফ্ৰীজত থোৱা বস্তুবিলাক অলপ বেয়া হৈ যায় মানে পতককে।
অ'।
সেইকাৰণে মানে খাই দিব লগা হয় দিয়াচোন পিছনাখনে। উ সেই সেই কাৰণেই মানে খোৱা হোৱা নাই। মানে সুধা ভাত খোৱা হোৱা নাই তেনেকে উম উম ভল্টেজ নাথাকিলে বহুত প্ৰব্লেম
অ
ৰাতি ৰাতিও সেনেকে প্ৰব্লেম হয় মানে আমাৰ ইয়াত মানে লাইটটো নাথাকিলেহে চাগে শান্তি পাওঁ আমি তথাপিতো এ কেইদিন বাৰু আছে দেই ভল্টেজ মানে কেইদিন বেছিকে ইমান বেছি গৰম পেলোৱা নাই যে সেইকাৰণে ভল্টেজটো আছে
অহ
বেছিকে গৰম পেলোৱাৰ লগে লগে আৰু ভল্টেজটো কাটিব আৰু
অ
উ
মানে ডাৱৰীয়া বতৰৰ হ'লে থাকে আৰু
তাকে তাকে ডাৱৰীয়া বতৰ হলেহে থাকে ভল্টেজটো
উহ কিছুমান জেগাত আকৌ ডাৱৰীয়া বতৰ হ'লে তোমাৰ কাৰেণ্টো নাথাকে
উম হুম,
আকৌ ৰ'দ দিলেও কাৰেণ্ট নাথাকে
মানে কাৰেণ্টটো কোনো টাইমতে নিদিয়ে যোনটো টাইমত ধৰা ইমান, লাগতিয়াল নহয় সেইটো টাইমতে কাৰেণ্টটো থাকিব ধৰা সেইটো টাইমত এতিয়া মানুহ, খিনি ওলাই গৈছে সেইকন টাইমতো গোটেই টাইম খিনিতে লাইন টো থাকে। মানুহ খিনি আহিলে বোলে ঘৰ সোমাৰ লগে লগে লাইনতটো গ'ল বোলে কাটিলে হু,
অ সেইকণ সময়তে আচলতে মানুহক লাগে ন।
সেইটোৱে টো,
অঁ
এই কাৰেণ্ট কটা চিষ্টেমটো বেয়াই পাওঁ মানে এনে এনে টাইমে চলাব পৰা হেঁতেনে ভাল আছিলে মানে নিজে নিজৰ ফালৰ পৰা নিজে ম হৈ চলাব লাগে ন এনেকে কাটি কাটি দিলে আকৌ বৰ প্ৰব্লেম হয় কেতিয়াবা কেতিয়াবা।
অটো,
উম তাকেহে,
অঁ বজাৰত এনেই ফল মূল চবজি ফল মূলো ওলায় নে কি।
ওলাইছে ওলাইছে ফল মূল মানে কি জানা এই লোকেল বিলাক ওলোৱা নাই মানে চালানী আম বিলাক ওলাইছে। আছে ধৰা তাৰ পিছত আকৌ এই যে চালানী। কমলা বিলাক ওলাইছে এনেকে মানে আপেল বিলাকো মানে তেনেকুৱা। এ দেখিও ভাল লগা নাই মানে বস্তুবিলাক খাবও মন নাযায় দেখি।
অঁ মানে দেখাতে মানে।
অঁ আনাৰসখিনি কিন্তু ভাল লাগিছিলে সেইকাৰণে এটা আনাৰস লৈ আহিলোঁ। এ বহুত দিনৰ পৰা ভাবিও আছিলো আনাৰস খাম খাম কে, আমাৰ ঘৰত বোলে এবাৰ মায়ে আনাৰস ৰুইছে।
অঁ আমাৰ ঘৰতো আছে। তিনিজোপামান আছে জানো চোৱায়ে নাই যোৱা বছৰত হৈছিল।
বা,
যোৱা বছৰ হৈছিল যোৱা বছৰ আমি খাইছিলোঁ। তাৰপিছত এইবছৰ মই চোৱাই নাই ঘৰৰ আনাৰস অ বৰ টেষ্টিও হয় একে পকি ৰস দিলেহে মই কাটিবলৈ দিওঁ, যোৱা বছৰ আকৌ মই প্ৰেগনেন্ট কাৰণে মই খোৱা নাই কাটি মেলি বেলেগকহে দিয়া নিচিনা হয় আৰু অঁ নোৱাৰে নোৱাৰে।
আচ্ছা আচ্ছা মানে অমিতাও নোৱাৰে হবলা ন পকাতটো নোৱাৰে নে কেঁচাটো নোৱাৰে।
পকা কেঁচা বুলি কথা নাই নিদিয়েই ডক্টৰে অমিতা আনাৰস খাবলে। আৰু এইবাৰহে মই গম পাইছোঁ বাৰু ডাঙৰ ল'ৰাটোৰ দিনত গম পোৱা নাছিলোঁ। আঙুৰো খাব নিদিয়ে কিন্তু। নহয় নহয় তাৰ দিনত মানে সেই অমিতা আৰু হেৰিয়ৰ কথা কয় ডক্টৰে কয় আনাৰস আৰু অমিতাৰ কথা। আঙুৰৰ কথা কোৱা নাছিল এবাৰ আকৌ ডক্টৰে আঙুৰো খাব হাক দিছিল।
অ অ আঙুৰটো মানে অকমান এলকহল জাতীয় মানে আঙুৰটোৰ পৰা এলকহল বনোৱা হয় ন। সেই বস্তুতটো মানে ইমান এ ভালো নহয় মানে বেছিকে খালে।
এনেইতো আঙুৰ খালে ভাল, তোমাৰ নৰ্মেল মানুহে আঙুৰ খালে ভাল আঙুৰৰ মানে তোমাৰ বহুত ঔষধি গুণ আছে।
নহয় নহ সেইখিনি কথা কোৱা নাই মানে, কি হয় জানা আঙুৰটোৰ মানে কিছুমান বহুত চাইড ইফেক্টো আছে, মানে বহুত খিনি ঔষধি গুণ থকাৰ মানে এটা লিমিট থাকে টাইম থাকে মানে আঙুৰ খোৱা যে ভাতৰ পাছত খাব লাগিব ইমান টাইমৰ পাছত খাব লাগিব আঙুৰ খোৱা মানে সেইকাৰণে বহুত চাই চিতি খাব লগা হয় সেইকাৰনে প্ৰেগনেন্ট থকা মানুহ বিলাক মোক মানে অকমান নাঙলৰৰ পৰা আঁতৰি থাকিবলে কয়ে উম- উম।
খাব দিয়ে সেউজীয়া আঙুৰটো খাবলৈ হয়
উম- উম।
কিন্তু মই ডাঙৰ ল'ৰাটোৰ দিনত খাইছিলোঁ, এতিয়া এইবাৰ আকৌ ডক্টৰে হাক
নহয় নহয় আঙুৰটো ডাইজেষ্ট কৰোতেও মানে বহুত টাইম, মই চাইছিলো ভিডিঅ এটাত মানে ফল মূল বিলাক, কোনটো বস্তু কিমান টাইম লাগে এনেকে দেখে খাইছিলে অ আঙুৰটোয়ে মানে বহুত টাইম লয় এই ওপৰৰ বাক কলিটোৰ কাৰণেও টাইম লাগে।
অহ', তাকে টোন কি কবা আৰু চব বস্তুৰে উপকাৰিতা -অপকাৰিতা থাকে নে। একো বস্তুৱে মানে আহ, বেছিতো চবৰ সকলোৰে বেয়া ন'।
হয় -হয় অ, দুদিন মান আগতে মই এটা ভিড ভিডিঅ' দুদিন মান নহয় কালি মই এটা ভিডিঅ' চাইছো মানুহ এজন মানে কেঁচা বিট ৰুট খাই লৈ পেলাই মৰি থাকিলে মানে এতিয়া চোৱা বিট অ, সঁচাক কে বিটৰুটটোতো এতিয়া হেল্ডি বস্তু আমিতোতো বিটৰুটটো চালাদ হিচাপতে খাওঁ হয়নে আজিলৈকেতো বিটৰুটৰ বেলেগ হেৰি মানে খুৱাই খায়ে পোৱা নাই বিটৰুটতো কেঁচাকে-কেঁচাকে খায় চব মানুহে। বিটৰুটৰ জুচ বনাই খাই এতিয়া আমাৰ দেউ তাকে কেইদিন ম- মায়ে ধৰাচোন হেৰি গাজৰ বিট ৰুট এনেকে জুচ বনাই দি দিয়ে।
অ, খাই টোন ব্লাডৰ কাৰণেও বিটৰুট জুচ বনায়। খাব লাগে গাজৰৰ লগত।
আজিকালি যিমানে মানে পৰিৱেশ বিলাক চেঞ্জ হৈছে বতাহ বিলাক চেঞ্জ হৈছে তাত মানে জি টি হ'ব পাৰে। এতিয়া মানে ৰ' একো খাবলে মানা কৰিছে। মানে চব বস্তু মানে ধৰা বইল কৰি অ', অ',
কিবা চাগে মেডিচিন মাৰিছিল যিটো নেকি নৰ্মেলি তুমি ঘৰত কৰিছা। অ, এ ঘৰত কৰাত ত'কথা বেলেগ মানে আজিকালি চব মেডিচিন মাৰে ন'।
উম- উম তথাপিতো মানে বিটৰুটটো কথা মানে ডক্টৰ নিউট্ৰিচিয়ান জনে কৈছে মানে এই বিটৰুটত বোলে এটা হাই প্ৰটিনৰ এটা চৰ্চ থাকে মানে প্ৰটিন টোতো বহুতেই থাকে। কে বাৰু সেই হাই প্ৰটিনটো মানে যেতিয়া ছেক বনাই দিয়া হয় এনেও মানে ডক্তৰ বিলাকে আজিকালি মানে ৰ' বস্তু বিলাকৰ জুজ খাব কাৰণে মানাই কৰে।
অ', অ',
তে মানে অলপ সেইবিলাক বস্তু বিলাকো ভেজাল আহে লগতে মানে সেই প্ৰট টিনটো চম্ভালিব পৰাকে মানুহৰ বডিটো এতিয়া হৈ থকা নাই মানে বুজিছা। আজিকালি মানুহ বিলাক বহুত উইক হৈছেতো। আগৰ মানুহৰ নিচিনা ষ্ট্ৰং হেৰি নাইতো। সেইকাৰণে মানে ডক ডক্টৰে নিজেও মানা কৰে যে এনেকে ৰ' বস্তু বিলাক খাবলে মানা কৰে নাইবা টো বইল কৰি লৈ পেলাই জুচ বনাই দিব দিয়ে নাই বা টো বইল কৰি লৈ পেলাই এনেকেই খাব দিয়ে।
অ', অ', ৰ'বচোন দেই এক মিনিট। মোৰ হেৰি এটা আহিছে মই কৰিম বাৰু পিছত।
ঠিকে আছে।